আমাৰ ঘৰত কলগছ আছে হাঁ? আমাৰ বেছি নাই আগতে বহুত আছিল এতিয়া, পাঁচ ছয়ডালমান আছে।
হয় হয় হয় কি কলগছ কিহৰ?
এই মালভোগ কল।
হয় হয়।
ত' কি হয় মানে কি আমাৰ যেতিয়া খাৰ কৰে হাঁ? আমাৰ আমাৰ নিজৰ কলগছৰেৰে খ খাৰ কৰে।
আচ্ছা। খাৰটো অ আঠিয়া কলৰ অ আঠিয়া কলৰ নহয় ন? অ আঠিয় কলৰ পচলাটো খাই ন?
উম হয় হয়।
আচ্ছা আচ্ছা।
খাৰ মই কিন্তু বহুত ভাল পাওঁ।
মই ভাল পাওঁ আৰু কি জানানে বজাৰত পিনা খাৰ খাৰতকৈ, এই কলৰ খাৰটো বে বেছি উপকাৰী।
এই কলখাৰটো আমি আমি ঘৰত বনোৱা এইটো তোমাৰ যদি অকণমান গেছ হৈ থাকে হা? তোমাৰ যদি গেছ হৈ থাকে তেতিয়া তুমি ভাতৰ লগত অকমান খাৰ খাই দিয়া হ'ম, তোমাৰ গেছ তোমাৰ উৰি
উৰি যায় আমি তাৰমানে এই সাৰটো বটলতকে থৈ দিওঁ ভৰাই থৈ দিওঁ। হয় ভৰাই থৈ দিওঁ, দি পেলাই তেনেকে খাব পাৰি। তোলোকৰ ভালেই দেখোন পাচডাল মান যদি গছ আছে, আৰু পাচডাল মান লগাই দিয়া কলৰ পৰা ভাল এটা বিজনেচ হব, কৰটো পাবা হয় নে নহয়? মালভোগ কল, আঠিয়া কল চব কলে।
আমাৰ গাঁৱত কল গছ লাগে কিয় জানা নে? আমাৰ ইয়াতে সকলোৱে খাৰ বনাই বুজি পাইছা হা আৰে ইয়াতে কি জানা না মানে চাপ'জ আমাৰ ঘৰত খাৰ নাই, বেলেগত যে খাৰ খুজিব গ'লে মানুহে বেয়া পায়। বুজি পাইছা নে হম কয় কয় কি খাৰ খিনিও নিজে বনাই খাব নোৱাৰা না। হা মানে খুজিব আহি তেনেকে ভাবে বুজি পাইছা হা এ টাউনত টাউনত টাউন হলে বেলেগ টাউনত মানে এইটো নাপায় হা টাউনত মানে গাঁৱত যদি খোজে খাৰ দিয় তেনেহ'লে গাওঁৰ মানুহে বেয়া নাপায় গাঁওত মানুহ গাঁও যদি খাৰ তেতিয়া বেয়া পায়।
হয় হয় হয়
আৰু আৰু মানে কি যেতিয়া আমাৰ পূজা চূজা হয় বা মানুহক যেতিয়া ভাত খাব মাতো তেতিয়া কলপাততে ভাত
হয়, মানে কলৰ চব বস্তুৱে উপকাৰী হয়। পাতৰ পৰা
সেই কাৰণে কি কলগছটো আমাক লাগেই। মানে কিবা এটা পূজা হলেও মানে প্ৰসাদ চসাদ তাতেই দিব লাগে।
কৈছা পাত বিলাক লাগে আৰু দনাবিলাক লাগে। দনা বুলি কয় ন?
অ দনাবিলাক লাগে।
এই মানে কলৰ যিটো পাত হয় মাজৰ কাগজ, অ এইটোক দনা বুলি কয় ন?
হয়-হয়-হয়। সেইটোকে দনা, সেইটোকে দনা বুলি হয়।
হয়, হয়। তাতে প্ৰসাদ খাব পাৰি। হয়, তাতে মানে প্ৰসাদ খাব পাৰি। কলগছৰ কোনো বস্তুৱে মানে এনেই নাযায়। গোটেইখিনি কামত আহে। আৰু এইফালে পচলা খাব পাৰি। পচলা। হয় আমাৰতো ঘৰত পচলা বহুত ভাল পায়।
সকলোতকৈ মোৰ ভাল লাগে কলফুলটো খাই। কল ফুল ইমান সোৱাদ কল ফুলটোৰ নিচিনা সোৱাদ মই আৰু একো নাপাওঁ। ইমান সোৱাদ কল ফুলটো।
ত হয় ঠিকে কৈছা বহুত ভাল লাগে মাছ অলপ পেলাই দিব লাগে সৰু মাছ, মজা লাগে খাই।
এ এজন বৈজ্ঞানিকে বোলে কৈছিলে হা। যদি কল কল গছত যদি মানে ঠাল ঠেঙুলি থাকিলে হয় হা
হয়, হয়।
তেনেহ'লে ইমান মানে ঔষধ মানে ইমান মেডিচিন বনাব পাৰিলে হয়। মানুহ অমৰ হৈ গলে মানুহক মানে মানুহৰ মৃত্যুয়ে নহল হয় হা। তেনেকে ক
হয়, মানে বহুত উপকাৰী যে সেইটো কাৰণে কৈছে। হয় আৰু মই শুনিছো কলগছৰ বোলে ধৰা কলগছ এডাল কাটিলা, কাটিলে যিটো এই তলৰ পৰা ওপৰলে অকমান থাকিলে নহয়। তাৰে পানী অলপ যিটো জমা হয় সেই পানী খিনি খালে কিডন মানে ষ্টন তন ভাল হয় কিডনিৰ। ষ্টনো আৰু তাৰোপৰি কিডনীৰ যদি কিছুমান বেমাৰ থাকে এইটো ভাল হয়
হয়, হয়। সেইটো হয়।
হয় হয় কলগছৰ প্ৰতিটো বস্তুৱে উপকাৰী সেইকাৰণে তেনেকে কোৱা যায় আৰু এইফালে তোমাৰ যিটো হেৰি আছে কলডিল সেইটোৱে মানুহৰ আইৰণটো দু মানে আইৰণ কম হলে সেইটোৱেই দেহত আইৰণৰ মাত্ৰা যোগান ধৰে, ভিটামিন যোগান ধৰে। বেমাৰী মানুহক তেনেকে বইল কৰি খোৱা হয় সেইটো প্ৰতিটো বস্তুৱে উপকাৰী হয়
আমাৰ ঘৰত জাম গছ এডাল আছে, জাম লাগিছেই।
হয় হয়
এটা প্ৰব্লেম কি জামখিনি মানে মানে জাম গছ ডালৰ কাষতে এটা মানে সেই পুখুৰী আছে। পুখুৰীটোত বুজি পাইছা নে? অ মানে জাম খাব পাৰা না
অ, ইমান কষ্ট কৰি ঠিকে কৈছা। চাই থাকোঁতে যায়।
গছত মানে ইমান জাম জামো লাগি আছে।
পুখুৰীত - পুখুৰীত তোমালোকে নামা নে নানামা সেইটো কথা কোৱাচোন মোক?
নামো হা।
তেতা এটা কাম কৰিবা শুনা এটা কাম কৰিবা তোমালোকে? ডাঙৰ চাদৰ এখন, ওপৰত এজন থাক থাকিব তলত এজন থাকিব চাদৰ খন মেলি থাকিবা, বুজিলা। তাৰমানে এজন ওপৰত থাকিব মানে চা বান্ধি নহয় মানে ডাঙৰ যে এই যিটো বেডশ্বীট বেডশ্বীট বুলি কয় ডাঙৰ কাপোৰ। এজনে উপ এজনে তাৰ মানে তোমাৰ ওপৰৰ পৰা ধৰি থাকিব চাৰিজন মানুহ লাগিব। আৰু দুজন তলত ধৰি থাক- দিব আৰু এজনে কি কৰিব বাঁহেৰে সেইডাল কোবাই দিব। গোটেইখিনি তাতে পৰিব হয়নে নহয়? কিন্ত কিন্তু মানুহ দুজন মানুহ কিন্তু তলত নামিব লাগিব। জদি পুখুৰীৰ তলত হয়। কিন্তু নিজৰ নিজৰ গছ নিজকে খাব নাপালে তলত পৰি গ'লে মানে চাই থাক
মানে বিৰাট দু বিৰাট সেই মানে কি মানে কি আৰ যা মান আমাৰ মাৰ চোগাৰ আছে হা! মানে মাক মানে ড ডক ডক্তৰে খাব দিছিলে জামটো, কিন্তু মানে মায়ে খাব পৰা নাই।
হয় হয় কিন্তু এটা কথা এইখিনি বস্তু। কিন্তু এদে যোৱা নাই তোমাৰ মাছ বিলাকে খাই আছে হয়নে।
সেইটো হয় অৱশ্যে।
তোমালোকৰ পুখুৰীত যিটো মাছ আছে সেইটোৱে খাই আছে তোমালোকে আকৌ মাছ খাইছা।
সেইটো হয় হু হু।
লে পাৰিলে লৈ আহিবা তেনেকে।
হম হম।
হয় তোমালোকৰ আছে দেখোন ভালেখিনি গছ। আৰু কিহৰ গছ আছে?
আম গছ আছে।
অ ভালে এনেকে গাঁৱত হা হা।
বতৰৰ
অ কি আম মানে সৰু আম নে ডাঙৰ আম?
আম দুই তিনিডাল আম আছে তো সৰু চাইজৰো আম আছে ডাঙৰ চাইজৰো আম আছে।
অ ভালে দেখোন তিনিডাল মান আমো আছে যদি। আমো তিনডাল মান আছে ভালে দেখোন।
হয় হয় আম গছৰ কথা এটা এ নাই কিনিব নালাগে, আমি দেউহে মানুহক খাব আৰু উল তই মানে কি আম গছৰ আম গছৰ ক কথা কওঁতে মোৰ এটা কথা মনত পৰিল, আম গছৰ যিটো পাত আছে হা
হয় হয়।
আম গছৰ পাতটোত বুলি কিবা এটা মানে মানে এটা বস্তু এটা আছে কিবা এটা। টা হৰমন এটা আছে নেকি ভিটামিন এটা আছে সেইটো বস্তু বোলে। এইটছ আই চি এহ বেমাৰীবিলাকক সেই উহু বস্তুটো খুৱাই দিলে এইচছ আই ভি বেমাৰটো বোলে নোহোৱা হৈ যায়।
অ আচ্ছা মই নাজানো বাৰু।
হ আম গছৰ সেই কেনে পাতটো কি কৰে এ এই্ছ আ ভি হোৱা মানুহ খিনিক মানে থেঠেলি বোলে খুৱাই দিয়ে বোলে। হা তেতিয়া হ'লে কি তেতিয়া মানে মানে সেই এইচ আই ভিৰ বেমাৰটো অকণমান মানে
হয় হয় হ'বও পাৰে তাৰমানে আমাৰ অসমীয়া হাবি জংঘলত বহুত ধৰণৰ ঔষধি লুকাই আছে, আমি বহুতে নাজানো আহ তেনেকুৱা আৰু। অ হ'ব পাৰে বাৰু মই ইমানখিনি নাজা জানো আৰু মানুহ হয় হয়। হয় হয় তাৰওপৰি আমাৰ হাবি জংঘলত পোৱা বনঔষধি, নৰসিংহ, মানিমুনি, ভেদাইলতা আহ তাৰপিছত তোমাৰ এ এইবিলাকো বহুত উপকাৰী বস্তু। সেইদিনা মই ডক্তৰ এজনে কোৱা শুনিছোঁ, ডক্তৰৰ সৈতে তেখেত। তেখেতে কৈছে যে নৰসিংহৰ পাত যদি সকলোৱে কন্টিনিউ খালে হয়। তেনেহলে আমাৰ দেহত হোৱা বহুত বেমাৰৰ পঞ্চাশ শতাংশ কমি গ'লে হয় তেখেতে নিজে কৈছে। ত' মই মানে সেই ভিদিঅটো মই বাইদেউকো কৈছো কথাটো। নৰসিংহ পাত সেইটো কথা আৰু। আমাৰ হাব হাবি জংঘলতে বহুতো ঔষধি গছ লুকাই আছে আমি নাজানো আৰু। আৰু আমাৰ মানে কি কৰো জানানে আমাৰ পেটৰ অসুহ গ হলে আমি মানিমুনিতু আঞ্জা কৰি খাওঁ। তোমালোকে খোৱা নে?
খাওঁ খাওঁ।
হয় হয় আৰু এনে মাছ তাছ দিও খাব পাৰি ন?
পাৰি পাৰি মাছে মাছেৰে খাব পাৰি। মানিমুনি, ভেদাইলতা এইবিলাকে পেট ভালে ৰাখে। আমি সৰুতে পঢ়িছিলো কিতাপত হম হ হ।
বহুত উপকাৰী, মানে মানুহে ভাবিব ইমান আৰু উপকাৰী বুলি নাভাবে, কিন্তু বহুত উপ- উপকাৰী হয়। তাৰপাছত ঔটেঙা মানে যিটো ঔটেঙা খাই ভালো লাগে আৰু এইবিলাকতো ঔষধি গুণ থাকে। তেনেকুৱা হয়।
তুমি এ এই জুলীয়া গুুৰ খাইছ না জুলীয়া মিঠৈ বুলি কয় আমাৰ লোকেল ভাষা -
অ মই জুলীয়া গুড়টো নাখাও, মই চাকি মিঠৈটো খাওঁ।
আ আ এই মই দৰঙৰ পিনে চিপাঝাৰ মঙলদৈ সেই পিনৰ মানুহবিলাকে কি কৰে কি কৰে জানেনা? বা চাহত সিহঁতে চেনি নিদিয়ে বা মিঠা বস্তু, একো নিদিয়ে হা মানে তেনেকে চাকাপ কৰে মানে। এ এ এখন হাতত চাহৰ কাপটো লয় এখন হাতত মানে জোলিয়া মিঠাই লয় হা মানে একগোট চাহ খাব আৰু এক কামাৰ মানে
হয় হয় হয় এইটো ভাল কথা, এইটো ভাল কথা মানে আমাৰ চেনিত এইটো বহুত দেহৰ কাৰণে অপকাৰী। তুমিও জানা হয় নে নহয় চেনিটো আমাৰ দেহৰ কাৰণে বহুত অপকাৰী। পাৰিলে চেনি মানে এভইড কৰিব লাগে বাধা মানে বৰ্জন কৰিব লাগে। ত' আমিও আমাৰ ঘৰতো মইয়ো তাৰ মানে আগতে কৰিছিলো, কি জুলীয়া মিঠৈটো নহয় মই গোটা মিঠৈ যিটো পাই স্কি মিঠৈ, এইটোৰ এটা টুকুৰা লও আৰু চাহত চেনি নিদিওঁ আৰু সেই টুকুৰাটোৰে চাহটো খাওঁ।
কি জানানে সিহঁতে চাহত নিদিয়ে, হা সিহঁতে এখন হাতত মানে বাঁহাতত মিঠাটো ৰাখিব, সো হাতত চাহৰ কাপটো একগোট খাব আৰু। অ অকণমান খাব মানে মই যেতিয়া সিপিনে গৈছোঁ তেতিয়া সৰু ল'ৰা ছোৱালীবিলাক দেখা পাইছো।
হয় হয় মইয়ো তাৰমানে গুড় মিঠৈটো অকমান কামুৰি খাও, আকৌ চাহটো খাওঁ। তেনেকে খাওঁ। কিন্তু মই জুলীয়াটো নাখাওঁ। আৰু এনে ধৰা আমি ধৰা যেনেকে, চিৰৈ সান্দহ গুৰিৰ লগত ধৰা গাখীৰ লওঁ গাখীৰ লগত চেনিতো ল'ব নালাগে। গুৰটো খাব লাগে, গুৰটোৱে মানুহৰ অপকাৰ নকৰে। যদি তোমাৰ চাকি গু়ৰ হয়। অপকাৰ কয় সচাকে যদি কুহিয়াৰ সেইটো অপকাৰ
হয় দিয়া হয় দিয়া হয় দিয়া। হয় দিয়া হয় দিয়া ঠিক আছে বাৰু বা মই তোমাৰ পিছত কথা কম।
ঠিক আছে ঠিক আছে।